অ কি কৰি আছা তুমি
অঁ মই এনেই আছো দিয়া তুমি
মও এনেই আছো তোমাৰ ভাত খাই আহিছো এতিয়া আৰু
অ অ ভাত খালা
অ ভাত খালো এতিয়া অলপমান আগতে মানে আজি অলপমান দেৰি হল আহোতে শ্বুট কৰিব গৈছো ন
অঁ
মানে শ্বুত কৰিব যাওঁতে মানে লগৰ জনীক গৈছিলো তাই মানে স্কুটি আছে কিন্তু চলাব নাজানে ত মানে স্কুটিটো মই চলাব লগোৱা হ'ল তাইক মানে থব গৈছো থব ব যোৱাৰ পিছত মানে মই অটো চটো পোৱা নাছিলো ত' মানে তাতে দেৰি হল অহা যোৱাতে মানে দেৰ ঘন্টামান লাগিল ঘৰ পাওঁতে মোৰ তাই ঘ পায়
আছা আাছো সহিছে কিহে দি ভাত খালা
মই খালো আজি মায়ে বনাইছিলে পনিৰ ভাত বনাইছিলে মা বাৰ্ডদে আছিলে ন তো মায়ে পনিৰ ভাত বনাইছিলে সেয়ায়ে খালো বাচ তুমি কি খালা
মইতো চিকেন চিকেন বনাইছিলে অ চিকেন বনাইছিলো ত পাপাই আজি চিকন বনাইছিল পাপাই বনাই তো গ'ল পাপাই এতিয়া ঘৰত গ'ল গৈ
অঁ আচ্ছা মা
মা মা আছে
আচ্ছা আচ্ছা মা কিয় নগলে গাৱ ঘত
মায়ে এনেই নগলে আৰু তেনেকা বাবুৰ এক্জাম ভাইটিৰ এক্জাম চলি আছে যে ত' তাৰ এক্জামটোৰ মাজত এনেকে যাব নোৱাৰি ন'।
অ', নোৱাৰি নোৱাৰি দেই।
সেইটোৱে এতিয়া আৰু কি ক'বা আজিকালি গৰমো বহুত পৰিছে।
আচ্ছা আচ্ছা গম পাইছো বাকী তোমাৰ এনে ভাইটি কোনটো ক্লাছত আছে এতিয়া?
এতিয়া সি ছিক্সত পঢ়ি আছে
ছিক্সত পঢ়ি আছে ন উম ঠিকে আছে মোৰ সৰু ভাইটিটো তোমাৰ ক্লাছ ছেভেনত পাইছে এতিয়া মানে তাৰো মানে একজাম চলি আছে এক্জাম দিবলৈ গৈছে আৰু যোজো
অ এক্জাম হৈ আছে ন সিহঁতৰ এতিয়া এক্জামটো চুৰু হৈ যাম মাৰ বাবু
আত্ছা আচ্ছা এনে তোমাৰ ভাইটি পঢ়াত কেনেকুৱা মানে ভালে নে
অ', পঢ়াটো মানে আও ঠিকে আছে আৰু মানে আজি মই আহোতে সি কৰিব গৈছিলো তো তাৰ পৰা আহোঁতে দেৰি হ'ল তো তাক মানে আজি পঢ়োৱা নহল আৰু বেছি।
আচ্ছা আচ্ছা বেছি নপঢ়ালা আৰু তাৰ একজামটো কেতিয়া বাৰু?
কালি এক্জাম আছে মানে এক্জাম এইকেদিন চলি আছে মানে একজামটো চুৰু হৈ গ'ল ত এইকেইদিন ৰেগুলাৰ এক্জাম আছে বাৰু। অঁ', আজি পঢ়াম বুলি ভাবিছিলো কিন্তু পঢ়োৱাটো মানে নহল আৰু আজি।
আচ্ছা আচ্ছা ঠিকে আছে বাৰু একো কথা নাই বাকী তুমিটো পঢ়াতে ভালেই কিন্তু তুমাৰ ৰিজাল্ট খিনি চাইছো যে, তুমি ভালেই খিনি পাইছা একজামত।
উম পঢ়াতটোতো মোৰ মানে এনেকে ভাল বুলি নকওঁ আৰু মানে যিমান পাৰো সিমানে পঢ়ো আৰু ভাল বেয়া আৰু কি ক'ম আৰু ভাল হলে মানে ইমান ইমান পাৰফেক্ট নহয় আৰু।
আচ্ছা তুমি পাৰফেক্ট নহয় ন, এনেই তোমাৰ কিবা স্কিলছ আছে নেকি কিবাত ভাল কিবা বেয়া?
স্কিলছ মানে আৰু মই কি কয় খেলো মানে সবেই কৰো আৰু যি যি মন যায় আৰু চবে কৰি দিও এনেকে একো নহয় কি অ', একো এটা নাজানো নহলে এটাত বহুত পাৰফেক্ট মানে মই চব বস্তু পাৰো আৰু মোৰ কৰিব মন গ'লে মানে মই কৰিব পাৰো আৰু।
আচ্ছা আচ্ছা তুমি মানে ঠিকে আছে বাৰু তেনেকে হ'ব লাগে আৰু মানে আজিকালি পঢ়াত হলে নহব মানে চবতে ভাল হ'ব লাগে নহলে মানে আজিকালি কাম বিলাকত স্কিলচ বেছি আহে ন কাম ইউজত।
সেইটোৱে মানে আজিকালিটো স্কিলচ বোৰ বেছি চাই এনেকে অ', বহুত স্কিল লাগ আৰু এনেকে অকল পঢ়াত হ'লে নহয় স্কিলছো লাগে কিবা এটা লাগিলে। তোমাৰ যিমানে মাৰ্ক্স নহওক। কিন্তু এনেকে পঢ়াত পঢ়াটো লাগে কিন্তু স্কিলচটো মানে বহুত বহুত বেছি লাগে আৰু।
সেইটোৱে স্কিলচটো বেছি লাগে, পঢ়াত ভাল হলে কি হব মানে মোৰ দা দা এজনো আছিলে পঢ়াত মানে বহুত ভাল আছিলে হা, নাইনটি এইট আনিছিলে মানে নাই টি ঘৰতে থাকে আৰু হাড্ৰেডৰ ভিতৰত কিন্তু তাৰ স্কিলছ একো নাছিল মানে চাকৰি টাকৰি তেতিয়া মানে বহুত আছে দাদাজনৰ।
সেইটোৱে মানে এতিয়া আজিকালিটো স্কিলছটো লাগ এতিয়া আৰু কেনেকে এতিয়া হ'ব ন'। মানে স্কিলচবোৰ এতিয়া আজিকালি ইমান টেকনলজি বাঢ়ি গৈছে ত' সেইটোত মানে স্কিলচটো যদি মানুহবোৰে নাচাই পঢ়া খিনি চালে নহ'ব ন এতিয়া আজিকালি এ আই আহি গৈছে এ আই তো বহুত বেলেগ বেলেগ ধৰণৰ এতিয়া বহুত ভাল ভাল কৰিব পৰা হৈছে এয়াইত, তোমাৰ মানে কামবোৰ বহুত ইজি কৰি দিছে ন। ত' সিমানে এ মানে মেজ কৰিব জানিব লাগিব আৰু।
সেইটোৱে মেছ কৰিব জানিব লাগিব। বাকী তুমি এতিয়া ক'ত পঢ়ি আছা বাৰু তোমাৰ কলেজটো ক'ত আছে?
মইতো গুৱাহাটীত পঢ়ো বাৰু এতিয়া এইকেইদিন মই এতিয়া ঘৰত আহিছো। মানে আৰু চামাৰ ভেকেচনটো চলি আছে ন সেইকাৰণে মানে মই ঘৰত আহিলো আৰু। এতিয়া কেইদিন মানৰ পিছত যাম গৈ বাৰু।
আচ্ছা আচ্ছা তাৰ মানে এক্জাম আহিছা নেকি নে তুমি মানে গৰম বন্ধ দিছিলে নে নে একজাম খটম হ'ল তুমি যে থাকি
অ', আমাৰ একজামতটো শেষ হৈছিল আৰু গৰম বন্ধ।
অ, আচ্ছা আচ্ছা ঠিকে আছে।
মানে একজামতো শেষেই হল, তাৰপিছত চামাৰ ভেকেচন। মানে দি দিল আৰু।
অ', ঠিকে আছে, বাকী মই এনেই চাইছো দেই মোৰ মানে ইনষ্টাগ্ৰামটো তোমাৰ কৰি আছিলো তোমাৰ মানে ইনষ্টাগ্ৰামৰ ফলোৱাৰ বিলাক ইমান বাঢ়িছে মানে কেনেকে বাঢ়িছে? কিবা কৰা নেকি তুমি?
কিবা মানে এনে ভিডিঅ'জবোৰ দিওঁ, ভিডিঅ'জ প'ষ্ট কৰো ত তাতে মানে তাৰ পৰা আহিছে। চাগে এতিয়া সেইটোতো নাজানো ক'ৰ পৰা আহিছে মানুহবোৰ এতিয়া পাইছে ভিডিঅ'ছবোৰ তাৰ পৰা আহিছে চাগে ন। এনেকে কিবা বেলেগটো নাই কৰা বাৰু ইমান একো।
অ! তুমি মানে ভিডিঅ' বিলাকো বনোৱা ন?
অঁ! ভিডিঅ'বোৰ বনাও মানে এনেই মই এনেকে শুট কৰো, ফ্ৰেড লগত কলাবৰেচন কৰো, আজিও মানে ভিডিঅৰ কাৰণে গৈছ আজি ফটো শুট এটা আছিল মাতিছিল আছিল মোক ফ'টোগ্ৰাফাৰ এটাই। তাত মই গৈছিলোঁ। ফটো শ্বুটৰ কাৰণে। ফটো শ্বুট কৰিলোঁ, ভিডিঅ' অলপ কৰিলোঁ সেইবোৰে।
অঁ ঠিকে আছে এনেকে ফটো শ্বুট মাজে-মাজে থাকিব লাগে আৰু মানে তুমি ফটো শ্বুট কৰিও ভাল পোৱা ন?
অঁ! মানে এইটোতো মই ফাৰ্ষ্ট টাইম কৰিছিলো, ফটো শ্বুটটো।
অ!
ফাষ্ট টাইম আৰু মানে আগতে কৰা নাই কেতিয়া ফটো শ্বুট কিবা এনেকা বেলেগকে। ত' এইবাৰ মানে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আছিলে বাৰু। মানে ভালে লাগিল আৰু। ফাষ্ট টাইম কৰিছো, ভালকে মানে কৰিব পাইছো, আৰু মানে ফটোগ্ৰাফাৰ কেইটাও ইমান বেছি নাছিল মানে সিহঁতে নৰ্মেল আছিলে আৰু পলাইট আছিলে ভালকে। কথা পাতিছে ভালকে, শিকাই দিছে কিছুমান হয় ন কি তুমি নাজানা কৰিব এনেকে হয় কিন্তু সিহঁতে মানে ভালকে আৰু চাপৰ্ট ভালকে শিকাই দিছে। সেইয়াই আছিলে ইমান বেয়া এক্সপিৰিয়েন্স নাছিলে। ভালে আছিলে আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো ভালে আছিলে মোৰ।
অঁ! ঠিকে আছে ফাষ্ট এক্সপিৰিয়েঞ্চটো ভাল হ'ব লাগে। আৰু মানে কোনোবা-কোনোবা দাদা বিলাক হয় মানে দাদা, বাইদেউ যোনে মানে ফটো শ্বুট কৰে সিহঁতে মানে ভাল ব্যৱহাৰ সিমান এটা নকৰে মানে। শ্বুট-শ্বুট কৰিবলে হলে এনেকে পোচ-চচ দিবলৈ মানে দিলে মানে সিহঁতে মানে বেয়া কৈ কৈ দিয়ে মানে তেনেকুৱা কিন্তু তোমালোকেতো ভাল মানুহে পাইছা এনেকে শ্বুট কৰিবতো দিছে, জেণ্টেলো হয়, ভালকে বুজাই দিছে। ঠিকে আছে ন।
সেইটোৱেই মানে মই মানে ফাৰ্ষ্ট টাইম কৰিছিলো ন। মই মানে ভয় খাই আছিলো কি কেনেকে কি হব। কিন্তু মানে আৰামচে হৈ গ'ল আৰু বেছি বাকী একো দিগদাৰ নহল, ভালকে হৈ গ'ল, ভালকে বুজাই দিলে, ভালকে এবাৰতে হৈ গ'ল। তোৰ ঠিকে আছিলে।
অ! সেইটোৱে বাকী তোমাৰ এনে
পাওঁ ন এনেকে ফাৰ্ষ্ট টাইম লগ কৰিছিলো ত সেইকাৰণে। অ! মানে মই এনেকে চিনি নাপাওঁ।
মই ভাবিছোঁ তোমাৰ চিনাকী আছে নেকি বোলো।
অ! নহয়-নহয় চিনাকিতো নহয়।
অচিনাকি নহয় ন ঠিকে আছে বাৰু। মই এনেকে ফটোগ্ৰাফ এজন চিনাকিও আছে মই তোমাক কব পাৰিম। সিহঁতৰ লগতো তুমি ফটো শ্বুট কৰিব পাৰিবা।
অ অ মোক কৈ দিবা জনাই দিবা সিহঁতৰ যদি কৰিব বিচাৰে মোক কৰিব পাৰিম বাৰু এনেকে মোৰ দিগদাৰ নাই
হ'ব দিয়া মানুহজন মানে ভালে কথা বতৰাও ভাল মানে চবকে ব্যৱহাৰ বিলাকো ভালকে থাকে তেন্তে তুমি কৰিব পাৰা
অ সেইটোতো হয় মানে কৰিবতো পাৰো এতিয়া মোৰ প্ৰব্লেম নাই
সেইটোয়ে মই তোমাক জনাই দিম এনেই নম্বাৰ চম্বাৰ তোমাক পঠাই দিম দাদাজনৰ তুমি কথা পাতি ল'বা এতিয়া কি কৰিব লাগে
অ তুমি মানে এবাৰ দাদা তোক কৈ দিবা মোক এনেকে কৰিব কাৰণে মানে মই চাম ন এয়া দাদাটো কেনেকে কৰ হয় ত সেইবোৰ মানে এবাৰ চাই ল'ব লাগিব তাৰ পিছত পাছত সেনেকে মইতো এনেকে আগৰ পৰা নক'ম ন কি মই তোক ফটোশ্বুট কৰিব লৈছিলো যদি দাদা তোক বিচাৰে তেতিয়া দাদাটো কবা আৰু মোক টেক্স কৰিবৰ কাৰণে
অ হ'ব দিয়া মই তোমাক জনাই দিম আৰু দাদাজনকো কম টেক্স কৰিব আৰু কি কয় মানে বস্তু বিলাক কি হয় ন এনেকে চুট কৰিব কৰিব লগীয়া হ'লে মানে অলপমান পইচা দিব লাগে মানে দাদাজনে মানে পইচা নলয় আৰু ফ্ৰিতে শুট চুট কৰি দিয়ে আৰু
অ সেইটোয়ে মানে মই আজি যোনটো কৰিছিলো সেইটো ফ্ৰীতে আছিলে মানে সিহঁতে মডেল বিচাৰি সিহঁতেও মানে এনেকে চৰু কৰিছিল ন তো সিহঁতে মানে ভালকে কৰিছে বাৰু ইমান সেয়া দিগদাৰ
অ ঠিকে আছে ভালকে কৰিছে যদি ঠিকে আছে বাকি তুমি এনেই কিবা খ খোৱা বোৱা কৰিছা নে নাই শ্বুট কৰাৰ পিছত
আাবটো মানে এনে ৰোল খালো আৰু চিকেন ৰোল তেনেই নৰ্মেল খালো ৰুটি
আচ্ছাচ্ছা চিকেন ৰলটো ভাল লাগে দে খাবলৈ তুমি মান চিকেন ৰলটো খাই ভাল পোৱা ন এনে
অ চিকেন ৰল ভালে আছে নেকি বেয়া বুলি নাপাওঁ ভালেই হ ভালেই পাও বাৰু
আচ্ছা আচ্ছা ঠিকে আছে চিকেন ৰল টো মাজে মাজে খাবও লাগে আৰু চিকেন ৰলটো খালে ভালো ন হেলথ ৰ কাৰণে
মকে প বাহিৰৰ বস্তুতো এনে খাব নালাগে বাৰু যিমানে নহয় যিয়ে নহয় তাৰ পাছত যে তুমি খোৱাটো মানে বেয়াই হয় কিন্ত মানে ভাল লাগে আৰু চিকেন ৰল টো কেতিয়াবা কেতিয়াবা খোৱাটো বেলেক কথা একো নাই যে ইমান প্ৰব্লেম ন আৰু চিকেন আছে চিকেন থাকে কিন্তু তাত মানে মেয়নিছ দিয়ে সেইবোৰ দিয়ে তো সেইবোৰ কাৰণে ভাল নহয় হেলথৰ কাৰণে কিন্তু কেতিয়াবা কেতিয়াবা এনেকে চিট যে চলি যায় আৰু একো নাই
অ সেইটোৱে মানে মেওনি চিউনি দিয়া আৰু কি কি কৰিবা নহ'লে মানে এতিয়া চিকেন টোতো বনাই আৰু তেলতেটো বনাব ফ্ৰাই কৰিব লাগে ন ঘৰতো তেলৰ বনাই কিন্তু ঘৰতটো মানে অলপমান নেচাৰেল হয় আৰু মানে ঘৰত তেলটো অলপমান কম দিয়ে কিন্তু বাহিৰত তোমাৰ মেওনি চেউনিজ আৰু মেওনিছত বহুত অইল লাগে ন ত' মানে সেইটো মানে অলপ আনহেল্ডি হৈ যায় কিন্তু তুমি মাহত এবাৰ খাইছা সেইটো ঠিক ঠিকে আছে আৰু হেলথৰ কাৰনে একো ইফেক্ট নকৰে সেইটোয়ে বাকী তুমি এতিয়া কিবা বৰ্তমান কিবা জব কৰি আচা নে
জবটো এতিয়ালে মই একো কৰা নাই
এনে আৰু নৰ্মেল এতিয়া ঘৰতে আছোঁ। একো জব বেলেগ বিচৰা নাই আৰু এতিয়া কৰিম আৰু অনলাইন জব বিচাৰিছিলো মানে পোৱা নাই আৰু মই অনলাইন জব কিবা। তুমি যদি কিবা অনলাইন জব জানা মোক জনাই দিবা বাৰু।
আচ্ছা অনলাইন যাব কাৰণে ন? হ'ব মই তোমাক জনাই দিম বাৰু। জব আছে মোৰ তাত বহুত বিলাক।
অ সেয়াই মানে অনলাইন মানে এনেকে ক'তো নোজোৱাকে যেনে ঘৰতে থাকি কৰিব পৰা।
অ গম পাইছো ঠিকে আছে দিয়া। বাকী এনেই তোমাৰ মই ভাবি আছো কি আমাৰ ঘৰত মানে কালি মাৰ বাৰ্থডে ন? এনেকে মানে বাৰ্থডে পাৰ্টিটো বনাম বুলি ভাবিছো ত' মায়ে কৈছে তোমাৰ লগৰ কিছুমান মাতি দিবা, মইও নিজৰ কিছুমান মাতি দিম এনেকে মায়ে মানে ভাত বনাব আৰু চেফ জনো আহিব, চেফ জনো বনাব আৰু এনেকে আহিব পাৰিবা নেকি কালি?
অ অ পাৰিম দিয়া।
হ'ব তেনে তুমি আহি যাবা মই তোমাক জনাই দিম কেতিয়া আহিব লাগে।
অঁ পাৰি অঁ টাইমটো কৈ দিবা আহি যাম মই একো প্ৰবলেম নাই।
অ সেইটোৱে হ'ব দিয়া ন?
অ অ ঠিক আছে দিয়া।
হ'ব দিয়া।